হেল্ল'
অহ।
কি কৰিছা?
এনেই আছোঁ।
অহ, ফিল্ডলে যোৱা নাই নেকি?
আজি নগ'লোঁ। তুমিও অহা নাই নি?
নাই নাই, যোৱা নাই।
কেলে অহা নাই বা?
এ' গা-ছা ভাল নহয়, সেইটো কাৰণে যোৱা নাই।
অ', মই বাৰু এইকেইদিন গৈ আছোঁ বাৰু। বাট, আজি নগ'লোঁ। আজি ৰাতিপুৱা যিহে বৰষুণ দিছে আৰু যোৱা টাইমতে, সেইকাৰণে আৰু যাব নোৱাৰিলোঁ। উম। আহিবা আকৌ।
উম, যাম যাম।
উম। অ', ফিল্ডত তোমাৰ কথা উলিয়াই থাকে, সুধিয়ে থাকে মোৰ লগৰ কেইজনী।
প্ৰিয়ংকা বা জনী নাহে নেকি?
কোনে মোক ইমান মনত পেলাইছে? হা?
মোৰ লগৰ কেইজনীয়ে।
অহ।
সুধি থাকে মানে-প্ৰিয়ংকা বা জনী নাহে নেকি? ক'ত আছে, কত নাই। এনেকে সুধে, আৰু তাৰ পিছ- ত' মই কওঁ আৰু, ঘৰতে আছে। কেলে অহা নাই জানো, গম পোৱা নাই বুলি কওঁ আৰু।
উম।
উম।
এই জ্যোতিকাহতেতুটো ফিল্ডলে গৈয়ে থাকে ন?
য়ে থাকেতো।
সিহতি ফটো উঠি উঠি পুৰা এক একদম পোষ্ট কৰি থাকেচোন।
অঁ মই কেমেআমেন চোন।
কাম নাই আৰু ক এনেকে দি থাকিবলে।
দিছে আউ এনে।
তেনেকে হয় ফেমাচ হ'ব নিচিনা লাগিছে নি?
উম ফেমাচ হ'ব বিচাৰিছে চাগে
উম।
তাৰ পাছত?
উম ফিল্ডত কোন কোন দৌৰিব আহেনো?
চবেই, ল'ৰা কেইটাও আহে ছোৱালী কেইজনীও আহে।
ৰাতিপুৱাও আহে আবেলিও আহেনে?
অঁ ৰাতিপুৱাও আহে আবেলিও আহে।
অঁ তুমি যোৱা ন ত ৰাতিপুৱা
যাওঁ যাওঁ বাৰু।
অঁ।
আজি হে নগ'লো।
ৰাতিপুৱা কেইটা বজাত আহে?
চাৰে চাৰিটা পাঁচটা তেনেকেই আহে।
অঁহ। তোমাৰ বেষ্ট ফ্ৰেণ্ড লুহিতাহঁত আহে নে নাহে?
আহে। মোৰ বেষ্ট ফ্ৰেণ্ড নহয় নহয়।
জাষ্ট এনে লগৰ হয়।
অঁ।
তুমি ভুলতো নুবুজিবা আ ক'
অঁ এই কি বুলি কৈ দৌৰিব কোন কোন আহেনো ছোৱালী?
এফালৰ পৰা মই এ! পৰীস্মিতাওঁ প্ৰথম কেইদিন গৈছিলে, কেইদিনমান তাৰপাছত এই মিনাক্ষী কেইদিনমান গৈছিলে, আৰাধনা গৈছিলে, কেইদিনমান এইকেইদিন নোযোৱা হৈছে। তাৰপাছত সেইফালৰ পৰা আহোম গাঁৱৰ চ- ছোৱালী এজনী আহে মোৰ লগৰ। তাৰ পিছত তাত প্ৰতিভাহৰ, প্ৰস্তুতি, জুতিকা। তেহেতি আহে আৰু আমি কিজনীয়ে। দৌৰো আৰু তাৰপিছত লৰাৰাকেইটাতো আগেয়েই সদায়। বোকা হৈছিলে যে বোকা কাৰণে দৌৰিব পৰা নাছিলো। তাৰ পিছত সেইকাৰণে লৰা কেইটাই আৰু পঞ্চাশ টকা, পঞ্চাশ টকা চবৰে পৰাই উঠাই আৰু বালি পেলালে আৰু এই দিহিৰি পিছলা নদীৰ পৰা আনি। তাৰপিছত এতিয়া দৌৰিবলৈ ভালে হৈছে আৰু বোকা- চোকা নাই।
এই কেইপাক মাৰা।
মই এনে চাৰি পাগলে মাৰি, চাৰি পাগলে মাৰিছো আৰু বাত আই লপ স্পীড টো হোৱা নাই লাহে- লাহে হৈছে।
লাহে লাহে কৰি কৰি স্পীড আহিয়ে যাব। তুমি চাৰি পাক যদি মাৰিবই নোৱাৰা স্পীডত দৌৰি পিনে কি লাভ হৈছে। তুমি যদি লাহে লাহে কৰি লাহে লাহে দৌৰি যদি তুমি চাৰিপাক মাৰিব পাৰিছা। সেইটোৱে ভাল আৰু পাছত স্পীডটো বঢ়াই আনি থাকিলেই হল আহি যাব নিজে- নিজে
তাকে লাহে লাহে চাই পাক মাৰিছো আৰু
কেই, সেইটো, সেইটো, অ', সেইটো, হেটোক ট্ৰেকত কেই নে কিমান মাৰিব লাগে কিমান তাক দৌৰিব লাগে ষোল্লশ মিটাৰ কাৰণে?
চাৰি পাক।
আৰু তো চাই ষোল্লশ মিটৰ মাৰি আছা মানে এতিয়ালৈকে।
স্পীড যে হোৱা নাই লাহে লাহেকে মাৰিছো।
স্পিড আহি যাব চাৰি পাকটোতো ঘূৰিব পাৰিছা। কম চে কম মই গ'লেতটো চাৰিপাকটোও নোৱাৰিম চাগে।
পাৰিছো বাৰু পৰাটো।
উ'ম। নাই দৌৰি থকা ন। মোৰ এৰা-এৰি হৈ আছে।
উ'ম এনেকে আমাৰো বৰষুণ দিলে। যাব নোৱাৰি আৰু বৰষুণত কাৰণে আৰু বৰষুণটোৱে খাইছে কলিজা।
উ'ম। অ' মোৰ যে লং জামৰ ভিডিঅ' টো যে এক মিলিয়ন ভিউচ গৈছিলে ন। হয়। ফিফটি কে কিমান লাইক আহিছিলে। সেইটো নহয় ইনষ্টাগ্ৰামে দিলিট কৰি দিলে নহয় মোৰ।
অ'।
তাৰ পাছত।
নাজানো তাৰ পিছত। পাছপোৰ্ট অ' যে কি হৈছে কি নাই? লাইক চাইক আহি থাকে। মাজতে নহা হৈ গল মই চাইছো কি হল এই কাৰণতটো তাৰপিছত দেখিছো সেইটো মানে ভিডিঅ'টো অ দিল্লীত ইনষ্টাগ্ৰাম
ইনষ্টাগ্ৰামতটো আছে নহয় উৰুৱাই দিয়া নাইতো
হা
একাউণ্টটো উৰুৱাই দিয়া নাইতো
কাম ঘোৱা নাই ক দিছ
অহ
এতিয়ালে গম নাপ
তাৰপাছত
আহিবা ফিল্ডলৈ গা ভাল পালে
অ যাব লাগিব মই এই এইকেইদিন তোমাৰ একজাম এটা আছে কাৰণে মই তাত হেৰি কৰা নাই
অহ তোমালোকৰ ভাইটিকো নেদেখা হলো কেলে বা অহা নাই তাৰো কিবা হৈছে নেকি নাই একজামৰ কাৰণে অহা নাই
এক্জামৰ কাৰণে ঘৰৰ পৰা আহি দিয়া নাই এ তাক
অ অ অ তাৰপাছত তোমালোকৰ মাহত ক'ত আছে
মাহত আছে তেনে
উম ঘৰতে আছে নে
উ ঘৰতে আৰু
অহ
কিনো কৰিব এবাৰ বৰষুণ দিছে এবাৰ ৰ'দ দিছে
উম এই বৰষুণটোৰ কাৰণে ফিল্ডলৈও যাব পৰা নাই কিনো হৈছা নেৰাও হল এবাৰে বৰষুণ দিয়া এবাৰে ৰ'দ দিয়া
জুলাই মাহতো আছে এই বৰষুণ দিবলৈ
উম জানো আৰু কি হব আৰু
চেচালৈ যাম দেই এদিন
আহ যাম যাম
উম উম
উম উম টাইম কিমান লাগিছে তোৰ তেনে তোমাৰ
টাইম টু চোৱা নাই বৰ্তমান
চোৱা নাই নে অকল তুমিহে চোৱা নাই
কোনও চোৱা নাই যেচ এনে দৌৰিয়া যাওক
লক্ষ্মত কোঠ যোয়
হা
চাৰিত চবতকে মানে স্পীড ক ম যায়
কি কৈছা
শাৰিপাকত চবতকে স্পীডত কোনে যায়
এই প্ৰস ততেই ব বোলাজানে
হম
জাতি বাহ বা আহে ত কিন্তু অ তাই কিন্তু বহুত স্পীডত দৌৰে বেয়া স্পীডত দৌৰে
উম
যদি াইম মোৰ চাই তেতিয়া তাই কিন্তু টাইমতে সোমাই যাব তাতকে আগতহে সোমাব চাগে
উম
বহুত স্পীডত ধৰিছে বাট মোৰ স্পীডতটো অহা নাই আৰু
আাত মিনিটৰ কমপ্লিট আিন মোৰ আঠ মিনিট তেৰ ছেকেণ্ড লাগে লাগি আছিলে এইবাৰ দৌৰিো এইবাৰ এইটো জুলাই মাহটো পুৰা পুৰা দৌৰিম আৰু
অ
এমাহটো পুৰা কমপ্লিট কেে লৰিম ৰাতিপুৱা দিন জ হগ